উঃ অ অৰ্জুন নে
হয় হয় কোৱা
অ কেইটাই
কি কৰা এতিয়া
এইবাৰ হেৰি গৰম বন্ধটো আহিলেই
অ আহিছে গৰম বন্ধ আহিলে অ
পুৰা থোৰা প্লেন কি কৰিলি অ তাকেইতো পুৰা থোৰা প্লেন খেলিম কি কৰিলি।
পুৰা থোৰা প্লেনিং কৰিছো এইবাৰ, ভাবিছো
ক'ত যাবি
কাজিৰঙা যাম বুলি ভাবিছোঁ
অঁ কাজিৰঙা
হয় হয় মানে এশিঙিয়া আৰু হাতী ছাতি চাব লাগিব। মই যোৱা নাই মানে প্লেনিং কৰিছো কি হয় এতিয়া যোৱা হয় নহয়।
অঁ
মানুহ আহি চাই থাকে ইমান একচাইটেড আমাৰ অসমতে আছে আমি যাই পাোৱা নাই। হয়
এই আমাৰ পেনে কিমান বেছি বেছি কিলোমিটাৰ মান নহ'ব বোধ হয় না।
কিমান কিলোমিটাৰ আছে দশ কিলোমিটাৰ উপৰত
এই কিবা কয় গোলাঘাট ডিষ্ট্ৰিক!
যি যোনটো বিলাক অপেনলি থাকে না মানে যি ক'ত লৈ যাব লাগে নাই অলপ ৰিক্স হয়। কিন্তু অলপ এডভেঞ্চাৰ টাইপ হয় না বস্তু এটা।
অঁ অঁ কাজিৰঙা অঁ তাতে মানে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে দেচোন দে তাতে গ'লে।
হয় হয়।
উম। কাজিৰঙাত আমাৰ এই। আমাৰ এৰেপেৰে হেৰি গিছিল মানুহ।
আৰু গুৱাহাটীত কিছুমান জাগাত গুৱাহাটীত কিছুমান জাগা আছে নহয়। কিবা-কিবি কৰে যে কাৰ তায় অলাপ যেনে ওপৰৰ পৰাই লছী বান্ধে কিবা কৰি তলত কি কৰি দিয়ে।
অ-অ-অ-অ-অ ওপৰৰ পৰে, অ ইতিয়া কি কিবা কয়ো সিমান ভালকৈ নাজানো, কিন্তু মই ভিডিঅ'তহে চাইছোঁ। এতিয়া ক'ত আছে কাজিৰঙাত আছে নেকি?
আাজি ম নাই গুৱাহাটীত এাত আছে যাহটোৰ নাম বা কি আছিল গম নাপাওঁ পাহৰি গলো মই বাট যাব
অ কিবা ৰূপে-ৰূপে কোৱা এটা নেকি ৰূপে তটো নহয়?
ৰপে ক এটা নহয়। এই, এ, অহ, এই ৰছি থাকে ততে-ততে কিবা গাঢ়ী থাকে উঠি এনে পাৰ হ পৰা হি থাকে আৰু এটা
অহ-অহ
কৰি যাব লাগে এটা আনকেইটাই কথা আছে আৰু মানে জাঁপ মাৰব লাগে ৰপাৰে অহ ফ পৰা জাপ মাৰিবেলাই ক লুচুদি বান্ধি দেই কিবা। অঁ-অঁ ভৰিতনা কিবা ক'ো বানধা থ থাকে লুী জাঁাপ ফেলাই দ যায় উপৰ পাৰে।
অঁ-অঁ সীতা, মই কিবাহত চাইছোঁ ক'ত আছে এতিয়া গুৱাহাটীত আছে?
গুৱাহাটী আছে, কোনবা গুৱাহাটীত আছে। গুৱাহাটী মই ডিমু ভ চাইছিলোঁ।
গুৱাহাটীত আছে না? মই স খং গমে পানেই দে? কিন্তুূপেটা যে আছে এতিয়া গম পাম। গুৱাহাটী য়া কলাক্ষেতত গৈছিলি নাই? গুৱাটী প্ৰতি
কলাক ক্ষেত্ৰত যোৱাই নাই। একবাৰ জাম-জাম বুলি কৰি আছো। কলে শেষৰ পিছত যাম কেইজনমান লগ হৈ যাৱাই নহল দেখোন পিছত কাৰো বানে নাখাল।
জাৱাই নহল।
আহ চিৰিয়াখান গুৱাহাটী। অহ এই এইবাৰ এতিয়া প্লেনি প্লেনিং বনাম দে একবাৰ, কেইজনমান লগ হৈ আনে যাম দে একদিন।
অ কিবা একেবাৰে হেৰি কামাখ্যাটোতো যাব পাৰা ন বই এইবাৰ? এতিয়াও এটা ভ্ৰমণে ধুনীয়া। অহ অম্বুবাচী যে টো আহিলে
আহ কেতি কেতিয়া ৰুম আহিলে নেকি
সমবসচীটো হেৰি বাইশ তাৰিখে বাইশ জুনৰ পৰা ষ্টাৰ্ট হয় ছাব্বিছ তাৰিখে পূজা এটা হয় কিন্তু। প্ৰাইজনৰ পৰা হেৰি আমাৰ অম্ববৈশিষ্ট্য ষ্টাৰ্ট হয়। তাৰপিছত অঁ বিৰাট ভিৰ হয় অঁ বিৰাট ভিৰ হয়, মই দুইবাৰ গ'লোঁ নেকি যোৱাবাৰ যোৱা নহ'ল, তাৰ আগতে দুইবাৰ গৈছিলোঁ।
মই একবাৰ গৈছিলো সৰু থাকোতে এনে মেলাত নহয় এনে নৰ্মেল ডট গৈছিলো,
অ তাতে এনেও প্ৰত্যেক দিনে মেলাৰ ধৰেই হৈ থাকে, মানুহ মানে থাকেই বাহিৰত অ বাহিৰত মানুহ আহি থাকে
হয় দুহেজাৰ পোন্ধৰ চন মান বিচাৰ গৈছিলো
উম কলেজৰ পৰা তহন এই কিবাহে হাই ছেকেণ্ডৰীত থাকোতে কত আমি ক'ত গৈছিলো হাই ছেকেণ্ডৰ থাকোতে
মহামায়া মহামায়া ফাৰ্ষট ইয়াৰত আছিল তেতিয়া আমি এ চাৰ ল ইংলিছৰ আছিল কিবা কিব এাৰ আছিল অ অ মহানাগীৰ চালে যে এই পুখুৰী পাৰত যে অলপ পানী ঠানি আছে অলপ ভাল লাগ অ ইস্তানঘাটান ঘাট বিশেষকে অলপ মচ থো ভ ফৰচ উঠো সতিয়া ভাল আছে
অ অ অ পানী যে আছিল যে লপেন থংপেন টিটি গল যে অলপ অলপ
অঁ সেইখিনি মোৰ স্মৃতি হৈ ৰৈ গল দে ইংলিছ চাৰে বিচাৰে আছিলা আমাৰ ৰহমান চাৰে আছিল অল ক সি কল কথা আৰু এখিনি অল আছিল কিজন ল'ৰা ছোৱালী চলি আছিলে সেই সময়ত ফ্ৰেণ্ড আছে বন্ধু চন্ধু আছিল ত ভাল এটা স্মৃতি হৈ আছে এই দিনটা আৰু কি তাৰিখ আছিল, তাই টো মোৰ একজেকলি মনত নাই শনিবাৰ কিবা আছিল, বিশছ তাৰিখ নে ঊনছ তাৰিখ বিশছ তাৰিখ আছিল চাগে যজানুৱাৰী ঊনছ চাৰ দুহেজাৰ বিশ
অঁ অঁ দুইহেজাৰ বিশ অঁ আমি যিহেতু একৈশত হেৰি কৰিলোঁ না পাছ কৰিলোঁ
জানুৱাৰীৰ ঊনৈশ তাৰিখ শনিবাৰ আছিল ঊনৈছ তাৰিখে আছিল অঁ হয় কিজানি
বাহ্ বাৰো মনত আছে তাৰিখো মনত আছে ইমান মনত আছে ন মানে কিবা এটা পুৰা তাৰ মানে
কি হয় জানা মইতো বহ বহী কৰা মে লিখিছিলো না সিদিনা লাগিছে। দিনা অলপ জিৰা যেতিয়া সন্ধিয়া সময়ত তেতিয়া মই লিখিছিলো না অঁ মানে চাৰে কৈছে যে লিখি জমা দিবা লাগিব লিখিবা লাগিব উম ন লিখিছিলো যে বহি লৈ
জাগা কিন্ত ধুনীয়া ধুনীয়া আছিলে ডাঙৰ সাটতা দেখিছে না।
অঁ এই ভিতৰত সোমাই
কি হ'ল গম পাঁও নে নাই চিমেন্ট তৰ- ইমান ডাঙৰ ইমান ধুনীয়া
আৰু ভিতৰত যে সতী জয়মতীৰ কাহানী বিলাক যে লিখা আছে ছবিলাক দিয়া আছিল।
অঁ মই ইমান ন'টিছ কৰা নাই মই ত সেই ওপৰে ওপৰে চাব মানুহ
অঁ তথাপি চাইছিলো ভালে আৰু এই গছটো বনাইছিল যে এইা পাত চাতগিলাক, একদম বান বনোৱা আছিল ন
বৰগাস্তা না হা তাতে মানে চৰাইবিলাক যে আছে সেইবিলাকো মানে অঁ একদম ৰিয়েলত দৰে তাৰপিছত পৰিয়াল ফূৰিব গ'লে পৰিয়াল সকলে যাবিনা না অকলে যাবি
নাই অকলে অকলে। সেই নহয়। অকলে, সেনেকা নাই সেনেকে উম আছে পাঁচজন মান মানুহ আছে।
পাঁচজন মানুহ তহত না ইতিমধ্যে তৰ ভাইটি ভাইটিয়ে কি কৰে?
আছে বৰ্তমান মানে ঘৰতে আছো, দেউতাই কাম কৰে আৰু লেবাৰ কাম কৰে। হাজিৰা চাজিৰা কৰে।
অঁ অঁ সেই আমাৰ আৰু ক'ত চৰকাৰী চাকৰি ক।
উ চেষ্টা কৰি আছো ৰ চেষ্টাত অখাদ্য হোৱা নাই।
সেইটোখোন পাঁচজন পৰিয়ালত না এনে নাই নাই খোৱা নাই খোৱা নাই নাই খোৱা নাই ইমান এই অলপ।
আমাৰ কি বনায় মানে দালি এই গৰমৰ দিন কি খাবি আৰু দালিয়ে।
অ সেইটোৱে।
উম, এতিয়া আৰু সেই তেনেহ'লি আহ পূজাত অ কলেজ ক এনে ৰাতিপুৱা মৰ্ণিং ৱাক কৰা।
অহ?
অ যোৱা হয় ৰ। উম আমি আমাৰ মানে আমাৰ পৰিয়াল এটা গোতেই যাই আমি মানে ৰাতিপুৱা মানে সেইখিনি সময় তাৰ মানে ৰাতিপুৱা সোনকাল উঠো আমি মা দেউতা একেলগে যাঙ আৰু আমি। আবেলি, আহে বহুত মানুহ আহে।
এই ফুৰিবা যাওঁতে হা একদিন আমি লগ হৈ ক'বা ফুৰিবা যাম দে সৰু এটা জাগা হ'লেও। বাজেতে হ'লেও অলপ মানে এনেই অলপ ঘূৰি অহাকে কিবা খাই অহাকে অলপ মানে চাবিচোন এ এই আমাৰ এই দুনৈৰ ফালে যে এটা আছে যে ফটো যে ফটো যে উঠে যায় পাহাৰেন জেগা আছে দুনৈৰৰ ফালে যে, মানুহবিলাক যে গলগৈ আছে যে? ফটোতে বহি আনে ফটো উঠি যে? অ-অ নিচান গৰাম হয় নেকি অ। ত এদিন প্লেনিং কৰো ওলাম দে এদিন বুজি পাইছা? মানে আমি ডিৰ-ডি-এ পৰীক্ষাটো দিম যে হা? ডি হয় ডী এল এট পৰীক্ষাটো দিম বাৰ তাৰিখে।
অ নিচান গ্ৰাম ধুনীয়া জেগাতে ধুনীয়া।
তেৰ তাৰিখে যাম দে হা? এতিয়া সঁচা অঁ তেৰ তাৰিখে যাও বাৰ তাৰিখতে পৰীক্ষা দিম। উম-উম-উম পৰীক্ষাৰ পিছত। মানে বাৰ তাৰিখে পৰীক্ষা হ'ব না? তেৰ নহলে চৈধ্য যাম।
তাৰিখে পৰীক্ষা। অহ তেৰ তাৰিখে যাবি উম জাগা এটা ভাল এখন মানুহ আহে বহুত।
বহুদিন জিৰো দিলো চাই আছো ৰিল সচ বোৰ চাই আছো মানে। অ' পৰীক্ষা দিহে নে যা আৰু। গৰম গৰমৰ বন্ধ থাকিব। ভালো লাগিব। তোমাৰ বোলে বন্ধুৰ ঘৰো আছে বোলে সিফালে বোলে? হৈ না নাই বন্ধুৰ ঘৰ আছে নাই সেইফালে? ফ্ৰেণ্ডৰ ঘৰ আছে না ফ্ৰেণ্ডৰ ঘৰ?
নিচা, নিচান গ্ৰামত?
হ'? কিবা, কিবা লগ আছে। আছিল ন' তোমাৰ এই পঢ়ি আছে যে, এছামিছ ডিপাৰ্টমেন্টৰ যে, পঢ়ি আছিল তোমাৰ লগত। অ' হয়- হয়।
অ 'নিৰঞ্জন ৰাভা, সিয়াৰ ঘৰ নিচেন গ্ৰামৰ ওচৰতেই।
অ তাত ফুৰি আহিব পাৰিম অলপ।
অলপ সি আহিব, ইয়াক ফোন কৰিলে আহ আহি যাব। ‌সিয়ে দেখাই দিয়ে ক'ত কি কেনেকুৱা? এতিয়া জেগা তাত আহাৰ, গাওঁতে ইমান ধুনীয়া না। মানে সিটাই ঘূৰিব লগা জেগা। একদম গাঁও মানে একদম ধুনীয়া গাঁও পৰিষ্কাৰ চাফা।
সেইটোহে, ফটো চটো উঠিব পাৰিম অলপ। ফূৰ্তি কৰিব পাৰিম অলপ। ভাল লাগিব আৰু, উম! আনিছৰো, ইয়াকো ইনভাইট কৰিম দে।
এ তেনেহলে যাবি তেৰ তাৰিখে।
উম যাম দে। চিয়'ৰ তেৰ তাৰিখে নহ'লে চৈধ্য তাৰিখে হ'ব। বাৰ তাৰিখে পইছাটো ডিং, তাৰপিছত তেৰ তাৰিখে, অ' হা! হেল্ল'?
ভালেই। নিচান গ্ৰামত, অ নিচান গ্ৰামত যাবি তেৰ তাৰিখে।
উম উম যাম।
অ' ভাল কিন্তু জাগা তাত ধুনীয়া। মই একবাৰ গৈছিলোঁ গম পাৱ নে?
অ' মানে এনে, এনে ঘৰতে আছোঁ না। মানে বৰিং বৰিং লাগে ন অলপ। অলপ মানে এইবিলাক ভ্ৰমণ চ্ৰমণ কৰিলে ভাল লাগে, অলপ মনটা। এইটোৱে বয়স না, এই বয়সত নুঘূৰিলে আৰু পিছত আৰু ক'ত ঘূৰা
তাকেতো এতিয়া ফ্ৰী অ' সেনেকাই আমি আৰু ফ্ৰী। উম! উম! উম! উম, সেনেকাই হেৰি ব্যস্ততাৰ মাজতে যাবা লাগবাই।
সৰু সুৰা জাগাত। কম পইচা খৰচকৈ, সেইটোৱে আৰু, ওচৰবিলাক কম পইচা খৰচ, খ, ক্ষতি কৰাটো ভাল লগা। মনৰ বিকাশ হয়।
মানে ধৰ হেৰিও কৰ পিনে, যে কাই পেটা সুধিল, যে তোহাৰ ওচৰত গাঁৱত, মানে তোহাৰ এৰিয়াত কি কি আছে বিখ্যাত? তাৰমানে এইবিলাকে আৰু, যদি আমি ওচৰৰ গিলে নাচা ছাং, আগতে ওচৰত গিলাই চাব লাগে।
হয় তাৰ মানে, বাজেটটো অলপ কম হয় না।
অঁ! উম পইচা এটা কম হয়, উম যাব পাৰি। নিচান গ্ৰামতে ধুনীয়া আছে, জেগা এটা দেই। ‌ মানুহ আহে, বহুত মানুহ আহে। এখনত আৰু দে লপ হৈছে ভাল হৈছে
হম্
মই পঁচিছত গিছিলোঁ পঁচিছৰ ফেব্ৰুৱাৰীত গৈছিলোঁ।
অ ঠিকে আছে।
এইবাৰ যদি তেৰ তাৰিখে যাওঁ হয়টো ভালেই হ'ব। মানে প্ৰত্যেক বছৰে না জুলাই মাত্ৰাটো যিহেতু বন্দৰ ছিজন
অ মানে কঠাল, আছে নে কঠাল, কঠাল
অঁ কঁঠাল, আছে।
অ পকচে নেকি উম আমাৰ নাই ইয়াতে
এ পকছিল দু-দুটা পকছিল কিন্তু গমেই গমেই পোৱা নাই বাতাহত পৰি আহিছে।
অ', এনে কঁচা টাইপৰ অ', কঁচা টাইপৰ থাকিলে তাৰ দিবিচোন।
অ',